অঁ কি কৰিছা!
এই মাত্ৰ ঘৰলৈ আহিছিলো দোকানৰ ফালে গৈ
অ', মই এনেই আছো, ভাত পানী খালা?
অঁ খাল
খালো, খালো বাৰু হেৰি আজি ক্ৰিকেট খেলিব যাম বুলি ভাবিছিলো। তুমি যাব পাৰিবা নেকি বাৰু
ক্ৰিকেট পাৰিম আৰু ফিল্ডত পানী হ'ব।
পানী তেনেকে চাই মই চাই আহিছিলগে পানী শুকাইছে বাৰু খেলিব পৰা পইছা। চিতি হৈছে।
তামানে যাব পাৰি।
উম ওলাবা তুমি তুমি তোমাৰ এই ঘৰৰ ওচৰৰ ল'ৰা কেইটা তাক লৈ ল'বাচোন বাৰু
অ', অ', ঠিক আছে।
মই সেই গিছিলো সিহঁত গছিলো পানী হৈ
অ', অ'। বাকী এইকেইদিনতে আমি খানা এটা খাম বুলি ভাবিছিলো খাবা নেকি বাৰু
মোৰ পৰহিলৈ পৰীক্ষা শেষ হব তো দেওবাৰ
উম পৰীক্ষা চলি আছে নেকি। কিহৰ পৰীক্ষা চলি আছে? কিহৰ পৰীক্ষা চলি আছে তোমালোকৰ?
মোৰ এই ফৰ্থ চেম ফাইনেল
উম। তাৰ পাছত কিবা পঢ়িম বুলি ভাবিছানে নে নপঢ়া আৰু।
ডিচেন কৰিব লাগিব তাৰ পিছত চাওঁ কি হয়
উম। বাকী তাকে এতিয়া খানাটো। তাকে ভাবিছো তোমাৰ আকৌ পৰীক্ষা আছে বুলি ক'লা এতিয়া চব আজৰি চজৰি হৈ লোৱা তাছত একেলগে গোটেইকেইটা আমি খাম সিনডেও খাম বুলি কৈছে হৰও খাম বুলি কৈছে। ভাগিনেও খাম বুলি কৈছে।
আহি যাব কি গাহৰিদি খাবনে বয় ব
গাহৰি দিয়ে কব পাৰি এতিয়া ব্ৰইলাৰ দি ক'ত এতিয়া ব্ৰইলাৰ দি খোৱা যুগ নাই আৰু।
তাকে।
উম, অ হেৰি তোমাক এই কথা এটা সুধিবলৈ আছিল অ। অ খাব খাব খাব। হেৰি তোমাক কথা এটা সুধিব আছিল মানে। এ তোমাৰ আমাৰ এই গাঁৱত যে ভাওনা হৈছ ছিলে তোমাৰ এই ভাওনাখনত এই কবাপা মানুহ আছিল বাৰু মানে বাহিৰৰ ভাল বোলে।
ঠিলে দছ ৰন মান মই ন এই বি হিৰক দা হিৰক নাথ
অ অ অ উম
কি
আৰু নীলমদা আহিছিলে
উম
আকৌ ইমোৰ লগৰ নহয় বা সৰু অলপ লাগে
অ এই তোমাৰ ঘটোকচ লোৱাটো ন
অ সেইটো অ বাকী কেইটা বাও বাকী ভাৱৰীয়া কেইজনৰ
আচ্ছা আচ্ছা আচ্ছা বাক কিনে আমাৰ হেৰিখনত তোমাৰ পানীতোলা সভাখনৰ অ ভাল হল ভাল হল ভাল হল অ এখন ভাল হৈছে বাৰু বাকী পানীতোলা সবাহ তোমাৰ তুমি তুমি গৈছিলানে বাৰু
হে হে
এই তোমাৰ আমাৰ গাঁৱত যে পানীতোলা সভা হৈছিলে তুমি গৈছিলানে পানীতোলা সবাহত গৈছিলানে
নাই মোৰ
এই পৰীক্ষা পৰিল মানে তাৰে ৰাত
অ তাকে সেইকাৰণে মই তোমাক নাই দেখা শছো ই নাই দেখোন
অ কি গৈছিলা নেকি তুমি তুমি
উম গৈছিলো গৈছিলো হেৰি এই আমাৰ এই গাঁৱত ডাঙৰ ল'ৰাকেইটাই কৈছিলে হা হা কোন কোন গৈছিল মানে আমাৰ এই লগৰ কেইটা গৈছিলে আৰু বাকী গাঁৱৰ মহিলা কি কলি
আপুনি কি কৈছিলে
বাকী আমাৰ এই গাঁৱৰ ডাঙৰ দাদা কেইটাই মানে তোমাৰ এক তাৰিখৰ পৰা ভলীবল খেলাটো কৰিব কৈছিলে মানে
একদম
তোমাৰ ভলীবল খেলিম বুলি কৈছিলে এতিয়া উম তোমাৰ ভলীবল খেলিবলৈ মানে এতিয়া ভলীবলটোতো আগৰ ভলীবলটোতো বেয়া হলেই বাকী তোমাৰ আমি ভাবিছো কি গোটেই কেইটাই তুলি পইচা তুলি পেলাই এটা ভলীবল কিনো
এই ক্ৰিকেটটো কি
তাপাইতে
পৰে ন
উম পানীৰ কাৰণে ক্ৰিকেটটো খেলিব নোৱাৰি কাৰণে সিংধে কৈছে যে ভলীবল টো খেলো আৰু ভলীবল খেলিলে অকণমান শৰীৰটো ধৰি লওক এক্সাৰচাইজো হৈ থাকে।
তাকে ভলীবলো খেলে খালি সেয়াই আৰু অলপ ভাগৰ লাগে বাৰু
সেইটোয়ে আৰু ভাগৰতো আবেলি সময়ত অকমান দৌৰা ধপৰা কৰিলেহে ধৰি লও নিজৰ দেহাটো সুস্থ
অ সেইটো
বাকী আকৌ নেটখনো কিনাৰ কথা কৈছিলে তুমি এইবাৰ হেৰি সুধিবাচোন।
হেডফোন কিন্তু অৱস্থা পাতি ভাল ভাল আছে পটি এ
নাই নাই দুটামান বল জোৰত জত মাৰিলে নেট ফাটি ওলাই পৰিব মানে চাইছিলো পচি গৈছে আকৌ মাৰ বাৰাজা উৰিলে। অলপ পেলাই ভাল নেটখন কিনো নেকি অফলাইন।
অ নি
পৰি বাকী
তাকে দক্ষিণগত উম
ফিফটি হাণ্ড্ৰেড মানকে দিলে
ৰপ দি
ভাল
অ ভাল থে প আৰু সেই পইচাটো তনোতে আৰু আহ ভ নাই বাৰু
ন ব্যঞ্জন খোৱা ল'ৰাটোৰ ঘৰত আছে নেকি জাগৰণ
অ তাত ত তাত আছে চাগে তাত থাকিব লাগে বাকী আমি পইচাটো তোলোতে আমি কি কৰিম জানে এই আমাৰ ক্ৰিকেটৰ কাৰণে কেইডালান ষ্টাম্প মানে কেইডাল মান মানে ছডাল ষ্টাম লয় লওঁ অনলাইনত। কমতে পায় বোলে তাৰপাই আমি একেবাৰতে লৈ আনিলে ভাল আৰু। হেল্ল'! হেল্ল'!